হেল্ল'
হেল্ল'
হেল্ল'
অ, কি কৰি আছা?
একো কৰা নাই, এনেই আছোঁ, তুমি?
মই বহি আছোঁ।
অ', । ভাত খালা?
খাইছোঁ, তুমি খাইছা?
অহ, ময়ো খালো, কেইটাত খাইছা আজি?
হা
আজি কেইটাত খাইছা ভাত?
ভাত খাইছো তিনিটা বজাত খাইছো, দেৰি হৈ গৈছিলে, তুমি কেতিয়া খাইছা?
অহ, অ ময়ো, এই দুটা মানতে খাইছোঁ। কিহেৰে খালা?
মাছ দি খাইছো, তুমি কি দি খাইছা?
ময়ো মাছে, মাছ আৰু তিতাকেৰেলা ভাজি। তুমি মাছ খাই ভাল পোৱা?
উম। হয়, মাছটো ভালে পাওঁ সদায় খালেও মানে নালাগে বেয়া নালাগে, মাছটো খায় থাকো, ভাল লাগে।
অ
তুমি ভালপোৱানে?
অ কিছুমান বস্তু আছে ধৰা দুই তিনিবাৰ খালে খাব মন নাযায়, মাছটো ইমান এটা ই নহয় অ, খালে খা মানে ঠিকে আছে মাছটো চলি যায়।
কি কি মাছ খাই ভাল পোৱা তুমি বেছি? ডাঙৰ মাছ নে সৰু মাছ? হেল্ল'? হেল্ল'! নেটৱৰ্ক